হেল্ল', নমস্কাৰ।
ভাল আছে নে?
হয়, এনেই ভালে আছোঁ।
কি কৰি আছে এতিয়া?
এতিয়া ভাত-চাত খাই বহি আছোঁ।
অ', বহি আছে অ'। এনেই গাটোতো ভাল না? খোৱা- লোৱা কি কৰিলে?
খালোঁ আৰু। কচু, মাছ। আৰু দালি, নিমু।
কচুটো কি ঘৰৰ পৰা? ঘৰৰ পৰা উৎপন্ন কৰিছে নে, বজাৰৰ পৰা আনিছে, এইটো?
অ', এই ঘৰৰে এইটো।
ঘৰৰ না, তেনেহ'লেতো এইটো ভাল ঘৰৰ সৱজীবিলাক খাব লাগে।
অ, হয়- হয়-হয়-হয়- হয়।
তাৰপিছত আৰু কি কৰিব এতিয়া?
এতিয়া অলপমান ৰেষ্ট কৰিম, পিছত আকৌ কাম কৰিব লাগিব, কাম কৰি আছোঁ অলপমান।
কিহৰ, কিহৰ কাম কৰে আপুনি?
আমি এনেতে পেইণ্টাৰৰ কাম কৰি থাকোঁ।
অ', পেইণ্টাৰৰ কাম কৰে না?
অ', হয়, হয়।
এইটোতো কিবা অলপমান ধূলা-বালু হৈ থাকে গাত। ধৰে, তথাপি মানে চেফটি বাবে কাম কৰিব লাগিব।
হয়, হয়।
নহ'লে আকৌ বেমাৰ হ'ব। বেমাৰ হলে আকৌ ডাক্টৰ ওচৰত যাব লাগিব। তাতে আকৌ ডাক ডাক্টৰে পইচা লব। আজিকালি কিবা গাত ইনফেকচন হৈ থাকে না, শৰীৰত ইনফেকচন হলে আৰু কিবা ছালৰ বেমাৰ হয়।
উম।
ছালৰ বেমাৰ হলে তেতিয়া কিবা ডাক্তৰৰ ওচৰত যাব লাগে, মেডিচিন আনি কিনিব লাগে।
উম।
এ দেখি শুনি কাম কৰিব হা।
হয় আপুনি কথাটো ঠিকেই কৈছে। আমালোকে যিকোনো কাম কৰি থাকো। সাৱধান হৈ থাকিব লাগে সাৱধান
ৰা, অ- অ, ৰাতিপুৱা- ৰাতিপুৱা কেইটা সময়ত উঠিলে? উম।
ৰাতিপুৱা আজি অলপ পলম হ'ল। উম, ছয়টা, মান বজাত উঠিছো।
পলমকৈ টোপনি দিব নালাগে নহয়। শৰীৰৰ পক্ষে যি বা খাৰাব এইটো কিয়নো, যিমান সোনকালে উঠিব পাৰিব অ, ৰাতি ৰাতিপুৱা চাৰি বজাত, পাঁচ টা বজাত সময়ত উঠিব লাগে। তাৰপিছত অকমাণ খোজ কাঢ়িব লাগে। তাৰ পিছত খোজ কঢ়াৰ পিছত এক্সাৰচাইজ কৰিব, ৰাতিপুৱা খালী পেটত পানী খাব, এক দুই লিটাৰৰ নিচিনা
হয়- হয়- হয়
তাৰ পিছতহে খোৱা লোৱা কৰিব।
হয়।
তাৰ পিছত কাম লৈ ওলাই যাব। এনেকোৱা ৰুটিন হিচাবত কাম কৰিলে কিবা, গাটো শৰীৰটো ভাল থাকিব। আৰু পৰিয়ালক অ, মানে কেঁচুৱা লৰা- ছোৱালী যিবিলাক আছে। সেইবিলাকো অভ্যাস কৰাব লাগিব।
হয়- হয়- হয়।
আপুনি যেনেকুৱা মানে কৰাব উচিত তেনেকুৱাই পৰিয়ালটো শিকিব না
উম উম উম
আপুনিৰ পৰা শিকিব আৰু সকলো সময়তে ঘৰৰ পৰিয়ালক ভাল খোৱা, সুস্বাদ্য় খোৱা যিটো আছে পুষ্টিকৰ খোৱা সেইটো খুৱাব। আপুনিও খাব আৰু ঘৰৰ পৰিয়ালকোঁ খুৱাব।
হয় হয়
আৰু বজাৰৰ খোৱা লোৱা মানে খোৱা বস্তু বিলাক বেচি নানিব যিবিলাক তেলৰে ভজা বস্তুবিলাক
উম উম একচেলি আমালোকে বেছিভাগ মানুহে তেলেৰে ভাজা বস্তু বিলাক বেছি খাই থাকে।
সিবিলাক সিবিলাক আ আমালোকে এৰিব লাগে লাহে লাহে এৰিব লাগে।
অ অ কথাটো সচা তেলৰ ভযা বস্তু বিলাক এৰিব লাগে।
তাৰ পৰাই তেলৰ তেলৰ ভাজা বস্তু বিলাক লৈ আহো। এইবিলাক আমালোকে লাহে লাহে এৰিব‌ই লাগে
আজিকালি মানে ই তৎকালীন অৱস্থাত মানে সোনকালে খোৱা সোনকালে বনোৱা খোৱা খাদ্য যিবিলাক আছে এই চাওমিন ফুচকা মানে ফুচকা তাৰ পিছত এইবিলাক মানে তেলে ভজা বস্তু হয় ন এইবিলাক এইবিলাক পেট পেটত গ'লে কিবা হজম নহয় তাৰ পিছত উম পেটত গৈ পেলাই গেছ হৈ গেছ হৈ যায়
এনেইতো সেইটো তেলে ভাজা আৰু সেইটো সেইটো এনেতে তেলে ভাজা আৰু সেইটো তেলটো পাঁচ দিনৰ দহ দিনৰ পোন্ধৰ দিনৰ ইমান আগৰ থাকে তাৰ কাৰণে আৰু বেছি এইটো বেয়া
আপুনি কেতিয়াবা গোসাইগাঁওলৈ আহিছিলে
গৈছো গোচাই গাঁওত গৈছো
অ গোচাই গাঁৱত কি কি আছে জানা নে আপুনি
জানো আপুনিতো গোচাই আপুনিতো গোসাঁইগাঁও থাকে ন
অ মই গোচাই গাওতে থাকো ইয়াতে এটা দুনীয়া চ মানে
সি জানিব
অ অ চাৰিআলি যে আছে চাৰিআলিত এটা নতুনকৈ এটা টাৱাৰ বনাইছে ঘৰৰ নিচিনা পয়ন যিটো কয় চাৰিআলি সেইটো চাইছে আপুনি
অ চাইছো চাইছো সেইটো বৰ ধুনীয়া বনাম বনাইছে হয় হয় বৰ ধুনীয়া লাগে এতিয়া বৰ ধুনীয়া লাগে চাৰিআলিলৈ গলে সেইটো এতিয়াহে মনত লাগে যে এইটো চাৰিয়ালি বুলি মনত লাগে
আকৌ বজাৰতো যে গোচাইগাঁও টাউন বজাৰতটো যি আছে বজাৰটোত আকৌ দুই দিনত এটাকৈ পাৰ্টিচন বনাই দিছে, বৰ্ডাৰ বনাই দিছে। তাতে কিবা কয় ফুল লাইনৰ নিচিনা ৰাত বনাই দিছে। আকৌ দোকান পাট বিলাক উন্নত মানৰ হৈ গৈছে এতিয়া গোচাই গাঁৱত। আৰু বিল্ডিং ঘৰে ঘৰে হৈ আছে, বিল্ডিং বিলাক।
হয় ঠিকে ঠিকে আছো ডাঙৰ ডাঙৰ বিল্ডিং বনাই আছে, গোচাই গাঁৱত। তেতিয়া আগৰ নিচিনা নাই গোচাই গাওঁ, আমাৰ গোচাইগাও তেতিয়া আগত যেনেক কোৱা আছিল সৰু সৰু বিল্ডিং আছিল, আছাম টাইপ টো ঘৰ আছিল সেইটো আছিল এতিয়া নাই। ডাঙৰ ডাঙৰ উঠি উঠি আছে উঠি আছে।
আকৌ আকৌ চাইছে ন আপুনি হাবৰু বিল যিটো আছে আমাৰ গোচাই গাঁওৰ এতিয়া হাবৰু বিলত সৰু হস্পিটেল আছিল নে নাই আগত। আৰ এন আৰ এন বি এইটো হস্পিটল আকৌ। ডাঙৰ কৈ বনালে।
হয় হয় চাইছোঁ চাইছোঁ।
এতিয়া তাতে মেডিচিনৰ হুক সা সুবিধাই ভাল আছে তে কেতিয়াবা যদি শৰীৰিত মানে কিবা বেমাৰ আজাৰ হয় সেইবিলাক তেনেহলে আহিব তাতে ড দেখুৱাব পাৰিব। বিনামূলীয়া চিকিৎসা দিয়ে ইয়াতে। আৰু এটা কিবা আয়ুস্মান কাৰ্ড যিটো আছে সেইটো বনাইছে আপুনি?
হয় বনাইছোঁ, এতিয়াও অহা নাই বনাবলৈ দিছোঁ।
এইটো বনাই এইটো সোনকালে বনাব লাগে। কিয়নো এইটোৰ পৰা আজিকালি দুই লাখ টকা নিচিনা আৰু চৰকাৰৰ পৰা বিনামূলীয়া চিকিৎসা। সা সুবিধা আছে, বুজিছে। তাৰ পৰা আজিকালি বহু মানুহে উপকাৰিত হৈ আছে, উপকাৰ পাই আছে। এনো আমাৰ এটা কিবা খুৰা আছে। আকৌ খুৰী আছে দুটাৰে বিনামূলীয়া চকুৰ চিকিৎসা কৰালে।
অঁ ভাল হৈছে এইটো। অ', অ', অ',
আৰু আমাৰ ইয়াত কিবা কয় হাবৰিবিল যটো হস্পিটেল আছে, তাতে ডা ডাঙৰ ডক্টৰ আছে পুৰণি ডক্টৰ আছে। তেনেকুৱা দি কুমাৰ আছে তামল পদদাৰ আছে। দুটা ডাক্টৰে ভাল। যদি কেতিয়াবা আহে দুটা ডাক্টৰক এটা ভিতৰত দেখুৱালেই হ'ল।
উম উম এনেতো আমি আগতে দি কমাৰ কাকত গৈছিলোঁ। এবাৰমান দুবাৰ মান গৈছিলোঁ, সেইটোও ভাল ডাক্তাৰ হয়। পিছত আপুনি ইষ্ট ৰেল ষ্টেচন যিটো আছে, কোচাক
অ', হা অ', গুছে গা এইটো এতিয়া আহ ডিজিটেল ষ্টেচন বন অ ডিজিটেল ষ্টেচন বনাই আছে সেইটো।
এইটো তাত ক্লিয়াৰ ক্লিয়াৰ হ'ল ন বাকী আছে এতিয়া, বনাব।
উম, ক কাম চলি আছে বিল্ডিঙৰ কাম টো এতিয়া হোৱা নাই আৰু প্লেটফৰ্ম নতুনকৈ এটা বনালে
অ', মই বহুত দিন আগত গৈছিলো না ত তেতিয়া আৰম্ভ কৰিছিল এতিয়া কেনেকুৱা হৈছে কব নোৱাৰিলো সেইকাৰণত সুধি আছো আপোনাক
ভালেই হৈছে এতিয়া আৰু কিবা এ তিনিটামান নতুনকৈ ট্ৰেইনৰ সুবিধা দিছে ৰেল গাড়ীৰ সুবিধা দিছে যে এনেকুৱা যে বন্দে ভাৰত নামৰ এটা ৰেল গাড়ী আছে। সেইটো দিছে আৰু দিছে উম, আৰু মানে দুটা ৰেল গাড়ী আছে ছয় কিবা এইটো কিবা ৰেলৰ নাম আছিলে উম, মনত মনত ৰব কামৰূপ কামৰূপ কামৰূপ দিছে এটা কামৰূপ দিছে এটা আৰু এটা কিবা তে ৰেল গাড়ী দিছে
হয় এতিয়া ৰেলগাড়ীটো হয় ৰেলগাড়ীটো বেছি বেছি হোৱাৰ কাৰণে আমাৰ লোকৰো সুবিধা হব এই ইফালে সিফালে গলে ভ্ৰমণত কেতিয়াবা ওলালে
কেতিয়াবা কলকাতালৈ যাব পাৰিবা কেতিয়াবা উম গুৱাহাটী গুৱাহাটী আজিকালি আগত ত' লোকেল ট্ৰেইন বিলাক যিবিলাক আছিলে লোকেল ৰেল গাড়ী সেইবিলাক দিতো পাঁচ ঘন্টা মান চাৰে পাঁচ ঘন্টা মান লাগিছে গুৱাহাটী এতিয়া যিটো বন্দেভাৰত ৰেল গাড়ী ওলাইছে তটো তেনেদৰে তিন ঘন্টা চাৰে তিন ঘন্টা নিচিনা লাগে গুৱাহাটী যাবলৈ আৰু কিবা কয় কলকাতা যোৱাতো সুবিধা হৈ গৈছে তিয়া কেতিয়াবা ব'লা আমালকে ঘুৰিবলৈ যাও কলকাতালৈ যাব কেতিয়াবা
এতিয়া এইটো আলোচনা কৰিব লাগিব যাব পাৰি আমালোকে তিন চাৰিজন মান লগ কৰি আলোচনা কৰি
বন্ধু, বন্ধু-বান্ধৱীৰ লগত অ' বন্ধু-বান্ধৱীৰ লগত আলোচনা কৰক আপুনি যদি কেতিয়াবা ফ্ৰী হয়। তেনেহলে যাব পাৰিম মোৰ- মোৰ এবাৰ আশা আশা আছে কলকাতালৈ যাবলৈ তাতে হাওৰা ব্ৰীজটো যিটো আছে
হয়, হয় এইটো আপনি থিক কতে কৈছে মইয়ো ভাবিছো হাওৰা ব্ৰীজটো চাবলৈ যাম কেতিয়াবা। ত' তেতিয়া আপুনি গলে আৰু দুই তিনজন মান লগ কৰি আলোচনা কৰি কেতিয়া যাব পাৰি। এইটো আলোচনা কৰি যাব। ইচ্ছা হলে অকলেই
অ' ইচ্ছা কৰিলে যাব পাৰিব অ',
হয়' হয়' হয়।
এইটো নিজৰ ওপৰত নিজে যদি মানে ইচ্ছা আগ্ৰহ ৰাখে তেনেহলে যাব পাৰিব।
হয় হয় হয়।
মনত আশা ৰাখিব লাগিব। লক্ষ্য ৰাখিব লাগিব যে মোৰ, যাম এদিন নহয়, এদিন। ত' আপুনি কিবা কয়, কামৰ মাধ্যমেৰে সময় ওলাব লাগিব।
হয়- হয় ইচ্ছা থাকিলে। টাইমটো ওলাই যায়।
অ, অ, ' সময়তটো ওলাই যায়, ঠিকেই কৈছে। মই যাম আৰু পোন্ধৰ বিশ দিন মানৰ ভিতৰত। এনেকুৱা যেন লাগি আছে এ মই চোৱা নাই না এতিয়াও হাওৰা ব্ৰিজটো। সকলোৱে গৈছে চাবলৈ।
হয়, যিয়ে- যিয়ে গেছে কই থাকে এনেকুৱা।
মই শুনা পাইছো যে হাও- হাও হাওৰা ব্ৰীজ টো যিয়ে বনাইছে বনাইছে, তাতে কিবা কয় তলত মাজত কোনো খুটা দিয়া নাই।
অ', অ'।
খুটা যিটো থাকে, সেইটো দিয়া নাই। চাইছে আপুনি কেতিয়াবা ফটো, ভিডিঅ'ত, চাইছে?
এনে যোৱা নাই, ঘৰত চাইছো, চাইছো।